মোৰ মাতটো শুনা পাইছানে
পাইছো অ তুমি পাইছা নাই অ পাইছোঁ পাইছোঁ এতিয়া তাত কি কৰি আছা মই তোমাৰ আছোহি ভাত পানী খাই অকমান বহিছো তুমি অ মও সে এনে গৰম যিহে গৰম দিছে বিচনাতে আহি পৰি আছো অ এই
ফুৰিবলে যোৱা নাছিলি যানো অহ মই ফুৰিবলৈ গৈছিলো নহয় কেতিয়া আহিলা মই তোমাৰ এই এসপ্তাহ হৈছে আহি পোৱা মই কোনফালে গৈছিলো গম পোৱা নাই তুমি গম পাইছো পাইছো অহ অ অহ তাকে বাকী বাকী ভালেই আৰু অ তোমালোকৰ কেনেকুৱা খবৰ অ ভালে ভালে স্বাস্থ্য বালি ঠিকে আছে ঠিকে আছে।
মই বোলো আক ফুই ফুৰিবলে গৈ তাতে থাকিবা বুলি ভাবিছিলো একেবাৰে।
অ নাই এ একে
কেবাৰেনো কেনেকে থাকিম বাও নিজৰ দেশখন এৰি যাব নোৱাৰি নহয় নিজ নোৱাই নোৱাই তাকেহে বাকী কোৱাচোন তাৰ অৱস্থা পাতি বায়ু পানী মাটি কেনেকুৱা অকমান খোৱাজ এনো তোমালোকৰ মাঁহতৰ খবৰ কোৱাচোন? মাহঁতৰ ভাল ভাল ভাল। তোমালোকৰ?
নহ আমাৰো ভালে ভালে।
মই সেই তুমি যোৱাৰ পা যোৱাই নাই নহয় তোমালোক তুমিহে যোৱা দিনাখনি গৈছিলো ন অ হ তা পা যোৱাই নাই নহয় মাহঁতৰ তোমালোকৰ হেৰি অ বাকী তেনেহ'লে ভালে পালা ন তাত থাকি?
ভালে এন দম মানে আমাৰ কি গম পাইছা নাই আমা আমাৰ দেশখনতে দেশখনতকে আচলতে সেইখ খন বহুত উন্নত গম পাইছা নে, হয় হয় ম মই আচলতে প্ৰথম যেতিয়া গৈছো তালে মই মই আচলতে ভালকে একো বুজিয়ে পোৱা নাই গম পাইছা নাই, ক'ত কি হয়।
অহ হোৱাই এইটো প্ৰথমতে হয়।
হয় মানে আমাৰ আমাৰ ভাৰতকে আচলতে টোটেলি চেঞ্জ সেইখন গম পাইছানে। অ সেই সেইখন আচলতে এখন উন্নত উন্নত দেশ গম পাইছা নাই ভাৰতকে অ হয় হয় আগত চলি আছে আমাতকৈ, হয় হয়। মানে কি গম পাইছানে তাত মই তোমাক গৈছো আমাৰ ইণ্ডিয়াৰ আমাৰ ভাৰতৰ যি ৰাস্তা পথবিলাক যেনেকুৱা আচলতে সেইবিলাক আমাৰ অ চাইনাৰ আচলতে ৰাস্তাবিলাক তেনেকুৱা নহয় গম পাইছানে? ৰাস্তা অ ৰাস্তা ৰাস্তাবিলাক আচলতে ইমান উন্নত গম পাইছা নাই ৰা অ ৰাস্তা বিলাকত মানে কি হয় গোটেই অকল সম্পূৰ্ণ টেকনলজিয়ে ভৰ পোৰ গম পাইছা নাই। অহ অহ অ এতিয়া এতিয়া এতিয়া চাবা দেই আমাৰ ইণ্ডিয়াৰ একো নীতি নীতি নিয়মে মানে পালন নকৰে। কিন্তু তাত মানে তাত একো মানে চাইনবৰ্ডো লগাবলগীয়া অৱস্থা নহয় যে ইয়াত এইটো কাম নকৰিব। মানে তাৰ মানুহবিলাক আচলতে নিজে সজাগ আচলতে।
সজাগ সজাগ সেইটো সেইটো মানে কাৰণ ইডুকেটেট কাট ইডুকেটেট কাউন্ট্ৰী হয় না তেওঁলোক। হয় হয়। অ আচলতে সেই তাত আচলতে শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে। মানে আচলতে প্ৰথম কথা তাৰ আচলতে মানুহবিলাক আচলত সম্পূৰ্ণৰুপে হয় হয় সেইটোয়ে। এতিয়া আমাৰ
আমা আমাৰ ভাৰতত কি হৈছে আমাৰ সকলো মানুহ আচলতে শিক্ষিত নহয় আচলতে, অ কি হয় আমাৰ ভাৰতৰ মানে খুব কম পৰিমানেহে আচলতে শিক্ষিত। হয় হয় অ আচলতে আমাৰ এই চিবিক চেন্সটো খুব কম মানে।
কম কম কম তোমাৰ নতুনকে দলং এখন নিৰ্মাণ কৰি থৈ যোৱাৰ পিছ তামোল খাই পিকাই দিয়ে গম পাইছা নাই তেনেক কুৱা মেন্টেলিতি মানুহ
মানে এনেকুৱা এখন দলং বনাইছিলে আমাৰ ভাৰত ত যে তোমাৰ সেইখন তোমাৰ পঞ্চাশ বছৰ থাকি একো নহয় পঞ্চাশ বছৰ আচলতে সেই দলংখন আচলতে ভাঙিবলৈও আহিছিল। আচলতে ভাঙিবও নোৱাৰিলে, আকৌ তোমাৰ এনেকুৱা কিছুমান প্ৰাকৃতিক দুৰ্যোগ আহিছিলে। য'ত তোমাৰ সেই তাৰ একেলগৰ দলং কেইবাখনো একেচাতে ভাঙি লৈ গ'ল।
হয় অ' অ' মজবুত হয়, হয়, হয়। এইটো সেইখন আ তাৰ পিছত ভূমিকম্প হৈছিলে গম পাইছা নে নাই। কিন্তু কিন্তু তোমাৰ আমাৰ মানুহে যে তামোল খায় গোটখা খায়। গম পাইছা নে নাই সেই গুটখা হৈছে কি। সেই তাৰ আচলতে পিকাই পিকাই আচলতে সেইখন সেইখন মাময় খোৱাই দিলে। আচলতে সেইখন আচলতে তাত পিকাই পিকাই, এই দলংখন তোমাৰ মামই ধৰি আচলতে এতিয়া খয় গৈছে গম পাইছানে। উ দেখিছানে তেনেকুৱা অৱস্থাতো নহয় মোৰ তেনেকুৱা আছিলে গম পাইছা নাই অ'। তুমি যে কৈছা প্ৰথম গৈ যে সেই হৈছিলে এই যোৱাবাৰ ইণ্টাৰনেচনেল ট্ৰিপত মই জোপান গৈছিলো যে তেতিয়া তোমাৰ মানে এ এতিয়া মানে মই তেতিয়া যাওঁতে ত' আমাৰ এবছৰৰ ভিতৰতো এতিয়া
চেনজ চেনজ হ'ল হয়। হয়, হয়, হয়। ৰাতিও চলি থাকে হয়। থাকে থাকে থাকে। হয় হয় হয় হয় ড্ৰাইভাৰ নাথাকে হয় অট'মেটিক কাৰ হয় এইবিলাক। আহ আহ আহ অ'অ' অ'
আৰু তাতেই ড্ৰাইভাৰ এটা আমাৰ মাহতক উঠালেটো কেনেকে উঠিব ঠিক চিতে নাই ন' তাৰপিছতে মই তোমাৰ আহ হেয়ত গৈছো।
হয় এ তোমাৰ হোটেলত গৈছো তাৰপিছতে মিল চাফ কৰিবৰ কাৰণে হেৰি আহিছে ৰ'বত বিলাক আহিছে তাৰ পৰা মই ফটো মাৰিছো। আৰু ভিডিঅ' বনাইছো দেই তেনেকে ফ হেৰি কৰি তাৰপিছতে তোমাৰ সেইখিনি আৰু খাদ্য চাদ্য কথাৰ ক্ষেত্ৰত কৈছো মই বহুত চফা সেইটো কথা কৈছো বহুত এ উন্নত মানে কথাটো কোৱা বহুত বহুত উন্নত আমি আচলতে কি গ'ম পাইছানে নাই আমাৰ আমি আমাৰ আমাৰ দেশৰ যিসমূহ নাগৰিক মানুহ বিলাকৰ আমি আচলতে শিক্ষা এই বিলাক চাব লাগিব গ'ম পাইছে নে নাই। আৰু মানে অ' মানে কি হয় কিছুমান আমাৰ দেশত মানে এইটো এটা কাৰণ যে কিছুমান দেশৰ কিছুমান দেশ নহয় মানে কিছুমান ৰাজ্যত আচলতে বেছি প্ৰাধান্য বেছি দিয়ে আৰু কিছুমানৰ আচলতে ইমান গুৰুত্ব নিদিয়ে চাবাচোন কিছুমান কিছুমান ক্ষেত্ৰত কিছুমান বেছি প্ৰাধান্য দিয়ে আৰু কিছুমান ৰাজ্যত অকমান কম প্ৰাধান্য দিয়ে। যাৰ ফলত কি হৈছে মানে এতিয়া তোমাৰ কিছুমান কিছুমান ৰাজ্যত ক উন্নত হৈছে আকৌ কিছুমান
কিছুমান ৰাজ্য আকৌ তল পৰি আছে গ'ম পাইছা নাই। অ' হয়, হয়। এতিয়া আকৌ তাত এতিয়া তুমি কলাই তাত বিভিন্ন ধৰণৰ ৰবত আছে মানে তাত এতিয়া তোমাৰ ইমানেই সেইখন চাইনাখন ইমানেই উন্নত দেশ। যে, তাত এতিয়া তোমাৰ আহ, সাধাৰণ যিসমূহ হোটেল সেই হোটেলসমূহতে আচলতে ৰ'বত আছে, কিন্তু আমাৰ ইণ্ডিয়াত আকৌ কেনেকুৱা, কি দেখা গৈছে গম পাইছা নাই! আমাৰ ইণ্ডিয়াত আকৌ একেবাৰে দামী-দামী হোটেল বিলাকতহে আকৌ, মানে খুব কমকৈহে এটা-দুটা ৰ'বত দেখা যায়। হয় নে নহয় বাৰু! হয়, হয়, তাকো ভালকে ইমান সঠিকো নহয়, আচলতে ৰ'বত বিলাক।
হয়, হয়, ইমান ইন্টেলিজেন্ট ৰ'বত নহয় আচলতে। হয়। এতিয়া, আমি গতিকে, ইয়াৰ পৰা আমি আচলতে এটা আন্দাজা লগাব পাৰিচো যে সেইটোৱে, সেইটোৱে। অ, এতিয়া সেই এইটো কি আকৌ ক'ৰবাত যাবা নেকি তুমি?
তাকে, ফুৰিবলেতো ফুৰিবলেতো যাবলে মন আছে, বহুত বিভিন্ন যাবলৈ মন গৈছে গম পাইছা নাই, মানে, মানে তোমাৰ এতিয়া মই যেতিয়ালৈ যেতিয়া চাইনালে গ'লো নহয়, তেতিয়া মানে তাত ইমানেই ভাল লাগিলে গম পাইছা নাই!
হয়, হয়। তাত যিবিলাক, যিবিলাক মানে পৰ্যটক যায় নহয়
হয়, হয়, হয়, আৰু তাত তুমি কিবা এটা কথা নাজান নাজানিলে নহয়, তোমাক সেই বিষয়ত আচলতে বহুত সহায় কৰে, গম পাইছা নাই। এতিয়া তুমি কিবা এটা বুজি নাপালা, সেইটো তাত তোমাক ধুনীয়াকে তাত বুজাই দিব। আকৌ তুমি যেনিবা কোনোবা এখন ঠাই অ, চিনি নাই পোৱা, হয় নহয়! তেতিয়া তোমাৰ কি কৰিব, তাৰ যি স্থানীয় মানুহ আছে নহয় সেই মানুহে আচলতে তোমাক আহ, লৈ গৈ মেলে সেই গন্তব্য স্থানত তোমাক থৈ আহিবগে। কিন্তু আমাৰ ভাৰতত আকৌ এনেকুৱা নহয় গম পাইছা নাই! আমাৰ ভাৰত, আমাৰ ভাৰতত তোমাৰ কোনোবা যদি পৰ্যতক টক আহেও, আচলতে তাক সিহঁতক ইমান ভালকৈ উম, গুৰুত্ব প্ৰদান কৰা নহয়।
আৰুতো মানে, মানুহে ইমান আচলতে পাত্তাই নিদিয়ে, চাবাচোন আমাৰ ভাৰতত। হয়, হয়। হয়, হয়। হয়, এ, হেৰি এইটো কি মই, সেইটো, সেইটো মই পাইছো দেই! মই মই যাওঁতে মানে কি হ'ল তোমাৰ, একেবাৰে মই তাত যোৱাৰ পৰা ধৰি, তাৰ পৰা এয়াৰপৰ্টৰ পৰা তোমাৰ পিক-আপ কৰা পৰা ধৰি, একেবাৰে লাষ্টত ড্ৰপ কৰা লেকে। খিনি একদম পোৰা চিষ্টেমেটিক হৈছে, আমাৰ ইয়াত চিষ্টেমটো ইমান এটা ভাল বুলি, মানে ভাল মানে ইমান ইমানটো হেভি বুলি মই নকওঁ, অ, ইমান উন্নত তাত চিষ্টেমটো বহুত ভাল, মানে এটা চিষ্টেমেটিক কে নিছে তোমাৰ ডেইলি হেৰি কৰিছে না! খবৰ ৰখাটো পা ধৰি, চিকৰ্তি হেৰি কৰিছে না! তাৰপিছত চোৱা-তোৱা ক্ষেত্ৰত মোৰ পিছদিনা খনিৰ পৰা মোৰ হেৰি হোৱা নাই আৰু। তাৰপিছতে তোমাৰ আকৌ আকৌ মই খানা খোৱা কেইটক সুধি ছে দেই, মানে তাৰ জাপানিজ মিল চাৰ্ভ কৰিবা নে, নে তুমি ইণ্ডিয়ান মিল্ কৰিবা তাৰপিছত মই বোলো মিলটো মোৰ দুই যিহেতু জাপানত গৈছো তাৰো সেই মন আছে ন' সেইটো তাৰপিছত মানে তোমাৰ খাল এদিন তাৰ কৰিলে বাকীখিনি ইণ্ডিয়ানে
হয়, হয়, হয়, হয়।
খাদ্য খিনিও ভাল বাৰু যথেষ্ট জাপানৰ মানে খাদ্যতো অলপ তেনেকুৱাই ন'। অলপ বইল-চইল টাইপৰ। তেনেকুৱা টাইপৰ, অ', ভালেই লাগিলে বাৰু খাই, এতিয়া মই ভাবিছো, ওলাব নে কি
অ', অ', মই-মইও তাকে তোমাক ল'গ ধৰিম বুলি ভাবিয়ে আছিলো। এদিন ওলাবা এতিয়া-এতিয়া যেনেকৈ মানে এইখন ইমান, চাইনাখন ইমান উন্নত দেশ। আমি তালৈ গলো, তালৈ গৈ পেলাই আমাৰ মনটো কিমান ভাল লাগিলে। আকৌ আমি সেই তেনেকে এখ এখন উন্নত দেশ বিচাৰি আমি তালৈ যাম-যাম, গৈ মেলি সেই দেশখনৰ বিষয়ে অধ্যয়ন কৰিম হয় নহয় ভালকৈ? হয়, আৰু আমি তাত তাৰ বিষয়ে আমি শিকিব পাৰিম ন'? সেই দেশখন অ', সেই দেশখনৰ ওপৰত আমি শিকিব পাৰিম।
অ', তেন্তে বনাবা প্লেন এটা হা, কেতিয়া যোৱা নি তাইমো লাগিব না। অ' টাইমো লাগিব না, অ', তাকে বাৰু বাৰু। অ', বাৰু বাৰু, অ', অ', বাৰু বাৰু। বাৰু নিশ্চয়, নিশ্চয়।